হেল্ল' উম। শুনিছোঁ, শুনিছোঁ। মোৰ মাতটো শুনিছা, নে?
অ, শুনিছো, শুনিছো। কি কৰি আছা?
এইয়া, তোমাৰ। এনেই বিচনাতে পৰি আছোঁ।
অঁ, অঁ। আচ্ছা, আচ্ছা। বাকী, ভাত-পানী খালা?
পানী খালোঁ, খালোঁ। তুমি খালা, নে?
অঁ, এই। মই, তোমাৰ, খোৱা নাই বাৰু, দেই। এতিয়ালৈকে, খামহে, আৰু বাকী, খবৰ-খাতি কোৱাচোন।
ভালেই, ভালেই। তোমালোকৰ ভাল, নহয়?
অঁ, আমাৰো ভালে-ভালে বাৰু, দেই।
অঁ।
তাকে, সেই, তোমাৰ সৈতে কথা এটা পাতিবলগীয়া আছিলে, নহয়? গম পাইছা, নাই? সেই, তোমাৰ। আজিকালি যে নিবনুৱা সমস্যাটো ইমান যে বাঢ়ি গৈছে, তোমাক যে আজিকালি যে, মানে, মানুহবিলাকে শিক্ষিত হয়ও, বহি থাকে। ইয়াৰ, আচলতে, মোৰ বিলাক। তুমি কি বুলি ভাব, বাৰু?
অঁ, সেই ক্ষেত্ৰত, আচলতে মানে বৰ্তমান নিবনুৱা সমস্যাৰ আটাইতকৈ প্ৰধান কাৰকটো হৈছে মানে আমাৰ জনসংখ্যাটো বৃদ্ধি। কাৰণ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে। মানে এতিয়া ধৰা আমাৰ ধৰা আমাৰ গাঁওখনতে, আমাৰ যেনিবা ধৰা পোন্ধৰ হাজাৰ বা দহ হাজাৰ মান মানুহ আছে। চৰকাৰেটো এতিয়া গোটেই দহ হাজাৰ মানুহক তোমাৰ চাকৰি দিব নোৱাৰে। বা কৰ্ম সংস্থাপন দিব নোৱাৰে। সেই ক্ষেত্ৰত কি হয় নিবনুৱা সমস্যাটো বৃদ্ধি পোৱা দেখা যায়। আৰু লগতে কৈছে, তুমি কৈছা যে শিক্ষিত হৈও মানে ঘৰতে বহি থকা দেখা যায়। আচলতে কি হয়। তেওঁলোকে শিক্ষিত হয়। তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। তেওঁলোকৰ ডিগ্ৰী আছে। কিন্তু কি হয়, তেওঁলোক সেয়া যদি চৰকাৰী চাকৰি নাপায় তেওঁলোকে কি হয় ব্যৱসায়ৰ ক্ষেত্ৰত বা কোম্পানী যিবিলাক, প্ৰাইভেট জব। সেইবিলাকলৈ তেওঁলোক আগবাঢ়িবলগীয়া হয়। কিন্তু কি হয়। তেওঁলোকৰ সেই কোম্পানী বিলাকত কি হ'ব, তোমাৰ শিক্ষাটো নিবিচাৰে। আচলতে কোম্পানী বিলাকত আচলতে বিচাৰে মানুহৰ স্কিল। মানে ধৰা, সেই, সেই ক্ষেত্ৰ ত্ৰত কি হয় মানুহৰ যিমান ডাঙৰ ডিগ্ৰী থাকিলেও। যদি তেওঁলোকৰ সেই, স্কিল খিনি নাথাকে তেতিয়াতো তোমাৰ সেই, কোম্পানী বিলাকে সেই মানুহখিনিক নাৰাখে। কাৰণ যি মানুহৰ স্কিল নাই বা কাম কৰিব পৰা সেই দক্ষতাটো নাই। তেতিয়া তেওঁলোককনো কোম্পানীটোৱে ৰাখি কি কৰিব। তেওঁলোকৰ একো লাভ ন'হব। সেই ক্ষেত্ৰত আচলতে, নিবনুৱা সমস্যা টো বৃদ্ধি পোৱা দেখা যায়। আৰু লগতে কি হয়, যি বৰ্তমান যুগতটো কি হৈ আছে একদম যান্ত্ৰিক যুগ হৈ পৰিছে। মানে কি হয় এনেকুৱা এনেকুৱা কিছুমান মেচিন উলিয়াইছে। যি বিলাকে কি হয় মানুহৰ কাম বিলাক মানে কাঢ়ি লৈ গৈছে। সেই ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমাৰ এটা মানে এক্দম খুব দেখি থকা হৈছে। আমাৰ এ টি এম মেচিন। এ টি এম মেচিন ৰ ক্ষেত্ৰত কি হয় মানে। তাত মানুহৰ কোনো প্ৰয়োজনেই নাই। মানে কাম কৰিবলৈ। তাত কি হয় তোমাৰ। যিজন মানুহৰ পইচা প্ৰয়োজন তেওঁলোকে কি কৰে এ টি এম কাৰ্ড মানে, এ টি এম মেচিনত যিটো এ টি এম কাৰ্ড থাকে। সেই এ টি এম কাৰ্ডটো তোমাৰ তাত সেই সোমোৱাই দি পেলাই কি হয়। যিকোনো মানে তেওঁলোকৰ যি পিন ক'ড সেইবিলাক মাৰি দিলে। কিমান পইচা লাগে সেইবোৰ চিলেক্ট কৰি দিয়ে সেই অট'মেটিক পইচা খিনি ওলায়। সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ যিবিলাক যন্ত্ৰ-পাতি। সেইবিলাকেও মানুহৰ যিবিলাক নিবনুৱ সমস্যা সেইটো মানে কিছুপৰিমানে বৃদ্ধি কৰিছে। আৰু কি হয়, বৰ্তমান সময়ত আমাৰ ল'ৰা-ছোৱালী বিলাকক দেখা যায় যে, তেওঁলোকে ধৰা প্ৰাথমিক শিক্ষা পাছ কৰি। তেওঁলোকে কি কৰে বি এ, এম এ, এইবিলাক শিক্ষা গ্ৰহণ কৰে। কিন্তু তেওঁলোকে সেই শিক্ষাটো গ্ৰহণ কৰা হয়। কিন্তু তেওঁলোকৰ কি হৈছে। সেই শিক্ষাৰ যিটো ব্যবস্থা স্থাপনা সেইটো আচলতে তেওঁলোকৰ ভুল হৈছে। কাৰণ তেওঁলোকে বি এ, এম এ, পৰীক্ষাত একদম ফাৰ্ষ্ট ক্লাছ হৈ পাছ কৰে। কিন্তু কি হয় আমাৰ যিখিনি ব্যৱহাৰিক জ্ঞান লাগে। সেই ব্যৱহাৰিক জ্ঞান খিনি তেওঁলোকৰ মানে খুব কম আচলতে প্ৰায় নাই নিচিনা। সেই ক্ষেত্ৰত কি হৈছে নিবনুৱা সমস্যা টো বৃদ্ধি পোৱা দেখা গৈছে। আৰু তাৰ লগতে কি হয় আমাৰ ধৰা অসমৰ কথা যদি কওঁ। আমাৰ অসমতটো তোমাৰ প্ৰায় চছেভেন্টি পাৰ্চেন্ট মান মানুহ তোমাৰ কৃষিৰ লগত জড়িত। তেওঁলোকৰ কি হয় খেতি বাতি। জীৱন যাপন কৰা মানুহ কিন্তু তেওঁলোকক সেই খেতিৰ জৰিয়তে জানো কোনোবা। কোম্পানীয়ে বা কোনোবা চৰকাৰী সংস্থাপনে চাকৰি দিব? সেইটো কেতিয়াও নিদিয়ে কাৰণ খেতিৰ লগত জড়িত। মানে কি চাকৰি কৰিব তোমাৰ যদি খেতি কৰা মানুহ এজনক যদি তুমি। কম্পিউটাৰ এটাৰ আগফালে বহাই দি তেওঁক কাম কৰিবলৈ দিয়া তেওঁলোকে একো বুজিয়ে নাপা। পাব সেইটোত কি কৰিব লাগে সেই ক্ষেত্ৰত আচলতে এনেকুৱা সমস্যাবোৰ দেখা দিয়া যায় মানে নিবনুৱা সমস্যাবোৰ আৰু কি হয় নিবনুৱা সমস্যাৰ কিছুমান আচলতে বেয়া ফলো আমাৰ মানে ওপৰত পৰা দেখা যায় দেই মানে নিবনুৱা সমস্যাএ কি কৰে যেতিয়া মানুহ এজনে কৰ্ম সংস্থাপন নাপাব তেওঁলোকৰ কি হব তেওঁলোকক। যিটো আৰ্থিক দিশ সেইটো মানে একদম খুব বেয়া হৈ গুচি যাব মানে। কি হয় এটা পৰিয়ালত যেনিবা চাৰিজন সদস্য কিন্তু তেওঁলোকৰ। এজনে কি কৰে যোনজন মানে মেইন ঘৰৰ মানে মুৰব্বী। তেওঁ হয়তো খেতি বাতি কৰে কিন্তু তেওঁলোকৰ একো কৰ্ম সংস্থাপন নাই। সেই ক্ষেত্ৰত কি হয় পৰিয়ালটো মানে দৰিদ্ৰতাৰ দিশে মানে আগবাঢ়ি গৈ থাকে। যাৰ ফলত কি হয় এ যিমানে আমাৰ দৰিদ্ৰতা বৃদ্ধি পাব আমাৰ দেশ। খনৰ যি উৎপাদন সেইটো কমি কমি আহি থাকিব। সেই ক্ষেত্ৰত চাবলৈ গলে। নিবনুৱা সমস্যাৰ মানে বহুতো বেয়া প্ৰভাৱ আমাৰ ওপৰত পৰা দেখা যায়। আৰু কি হয় আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী। সেইখিনিয়ে মানে পঢ়া শুনাাতটো কৰে কি কৰে পঢ়া শুনা কৰিবলৈ। তেওঁলোকে অসমতে মানে একো স্থান বিচাৰি নোপোৱাৰ নিচিনা হয়। তেওঁলোকে অসমত এনেকুৱা ভাল বিদ্যালয় ইমান ইমান খিনি আছে। কিন্তু তেওঁলোকৰ মনটো চাবাচোন একদম বাহিৰলৈ পঢ়িবলৈ যাবলৈহে মন কৰে। তেওঁলোকে সেই দিল্লী তেনেকুৱা ধৰণৰ পাঞ্জাৱ এইবিলাক হলেহে তেওঁলোকৰ মনটো বেছি। যে বাহিৰত পঢ়িম তেতিয়া আমি চাকৰি পাম কিন্তু সেইটো একদম ভুল ধাৰণা। কাৰণ তুমি অসমত। পঢ়ি অসমত ইমান ধুনীয়া ধুনীয়া বিশ্ববিদ্যা লয়সমূহ আছে ডাঙৰ ডাঙৰ। তাত যদি তুমি ভালদৰে এক্দম পঢ়া ব্যৱহাৰিক জ্ঞান খিনিও তুমি যদি। লোৱা বা স্কিল খিনিও ডেভলপ কৰা তেতিয়া হয়তো তুমি চৰকাৰী চাকৰি নাপালেও। তুমি কিছুমান প্ৰাইভেট জব কৰি জীৱন যাপন কৰিব পাৰিবা। সেই আচলতে তেনেধৰণে আমাৰ নিবনুৱা সমস্যায়াটো আমি ৰোধ কৰিব পাৰো কিন্তু। কি হয় বৰ্তমান মানুহে সেই তাৰ ওপৰত একেবাৰে গুৰুত্ব নিদিয়ে তেওঁলোকে। কি কৰে মানে পঢ়া শুনাটো কৰে কিন্তু স্কিল ডভলপ নকৰে। তাৰ পিছত আমাৰ যিখিনি ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজন সেইখিনি তেওঁলোকে অৰ্জন কৰিব নোৱাৰে। এই ক্ষেত্ৰত আচলতে নিবনুৱা সমস্যাটো খুব বেছি হোৱা দেখা গৈছে।
হয় হয় উম। গতিকে তুমি নিবনুৱা সমস্যাৰ ওপৰত বহুতখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথা। এ কি কি কাৰণ নিবনুৱা সমস্যাটো তোমাৰ বৃদ্ধি পাইছে হয়ে নহয়? সেই বিষয়ে তুমি একদম ধুনীয়াকৈ অৱগত কৰিছা এ। মোৰ ভালে লাগিছে বাৰু দেই তোমাৰ কথাবিলাক শুনি মানে চোৱা এতিয়া নিবনুৱা সমস্যাতে আমাৰ। ভাৰতবৰ্ষ খনক মানে বহুত পিছুৱাই তুলিছে গম পাইছা নে বহুত পিছ।
হয়।
কাৰণ চোৱা এখন দেশৰ যেতিয়া নাগৰিক সমূহ তোমাৰ। শিক্ষিত হোৱাৰ পাছতো একো যদি কৰ্ম সংস্থাপন নাপায়েই গম পাইছা না? তেওঁ তেতিয়াাহলে আমাৰ দেশখন কেনেকৈ উন্নত হ'ব হয় নে নহয় আমাৰ দেশখননৰ তোমাৰ আৰ্থিক আৰ্থিকটোতো কমি থাকিব অৰ্থটো হয়ে নহয়, আৰ্থিকভাৱে তোমাৰ দুৰ্বল হৈ থাকিব কাৰণ এতিয়া তোমাৰ সেই যিস শিক্ষিত নিবনুৱা আছে তেওঁলোকেতো তোমাৰ নিবনুৱা বুলি ক'লে আচলতে আমাৰ মানে মাটি মানে, দেশখনৰ এখন দেশৰ বুজ বুলি ক'ব লাগিব আৰু মানে, তেওঁলোকৰটো একো কাম নাই, গম পাইছা নাই। মানেটো সিহঁতে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো, সিহঁতে তোমাৰ একো আজিলৈকে কৰিব পৰা নাই, গম পাইছা নাই। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ নিবনুৱা বিলাক কে আমাৰ কিবা এটা মানে জীৱনত লক্ষয়তা ৰাখিব লাগে ইয়াত। তেওঁলোক যে নিবনুৱা যে হৈ আছে। তেওঁলোক কেলে নিবনুৱা হবলৈ পালে, কাৰণ তেওঁলোকৰ চাগে জীৱনত একো ভাল মানে লক্ষ্য নাছিলেই, তেওঁলোকে তোমাৰ হয়তো এনেকে পঢ়িছিলে যে পঢ়িব লাগে আৰু, পঢ়িছো আৰু, সেই মানে সিহঁতে সেইটোহে কৰি আছে গম পাইছা নাই। সিহঁতে তোমাৰ মানে পঢ়া নাই, ভাল মানে ভালকে পঢ়িছে। কিন্তু মানে সিহঁতৰ জীৱনত লক্ষ্যতো নাই মানে গম পাইছা নাই, মানে তোমাৰ ধৰি লোৱা এতিয়া তুমিও জানা যে সকলোৱে জানে, যে মানুহৰ জীৱনত এটা লক্ষ্য থাকিবই লাগে। আৰু এটা থকাৰ লগতে আৰু এটা মানে লক্ষ্য ৰাখিব লাগে। মানে তোমাৰ ধৰি লোৱা যদি, এটা লক্ষ্যত যদি তুমি উপনীত হব নোৱাৰা, তেনে তুমি যাতে আৰু ইটো লক্ষ্যত তুমি মানে কাম কৰিব পাৰা বা ইটো লক্ষ্যৰ ফালে তুমি আগবাঢ়িব পাৰা তেনেদৰে আৰু এটা লক্ষ্য ৰাখিব লাগে। এতিয়া সেই সেই মানুহবিলাকৰ তোমাৰ নিবনুৱাসকলৰ তোমাৰ সেইটোয়ে নাই। গতিকে তেওঁলোকে তোমাৰ জীৱনত উন্নতিৰ দিশে আগবাঢ়িব পৰা নাই। গম পাইছা নে নাই এতিয়া তেওঁলোকে যদি জীৱনত এটা ল লক্ষ্য লম বুলি সিঁহতে আগবাঢ়িলেঁতেন পঢ়া-শুনা কৰিলেহেঁতেন তেনেহলে সিহঁতে তোমাৰ মানে শিক্ষা উচ্চ শিক্ষা অৰ্জন কৰাৰ পাছতো
হয়।
নাই শিক্ষালাভ কৰাৰ পাছতো তেওঁলোক ঘৰত বহি নাথাকে। থাকিলেহেঁতেন তেওঁলোকে ধৰি লোৱা যদি চাকৰি নাইও পোৱা হয় নে নহয়। তেওঁলোকেতো কিবা এটা বিজনেচ আৰম্ভ কৰিব পাৰে, গম পাইছ নে। এতিয়াতো আমাৰ ভাৰতবৰ্ষখনত তোমাৰ আহ ধৰি লোৱা এনে অনুমানিক হাঁহি এটা কৈছো দেই, বোলে আমাৰ ভাৰতবৰ্ষক জিলাত দহ কোটি মানুহ আছে এতিয়াতো আমাৰ চৰকাৰে দহ কোটি চাকৰি দিব নোৱাৰে হয় নে নহয়। তেনেহলে দহ কোটি চাকৰি দিলে আমাৰ কেনেকে হ'ব।
উম, নহব ন।
গতিকে আমাৰ এ আমাৰ যদি চাকৰি ইমান খিনিয়ে নাপায় হয় নে নহয়। গতিকে আমি এই বেলেগ কাম কৰিয়ে চলিব লাগিব, আহ। অ, তুমি হয়তো সেই চাকৰিতটো তুমি নাপাবও পাৰা গতিকে তুমি যদি কিবা, মানে তুমি যদি কিবা বি নেচ এটা আৰম্ভ কৰা হয় নে নহয়। তোমাৰ লগতে কি হ'ব তুমি যেতিয়া এটা বিজনেচ আৰম্ভ কৰিবা। মানতো তুমি অকণমান হেৰি কৰিবই লাগিব, অলপ ইনভেস্ট কৰিব লাগিব আৰু। অলপ কষ্টও কৰিব লাগিব। তুমি যদি সেই কষ্ট-চষ্ট কৰা। তাৰ পিছত তোমাৰ কি হ'ব তুমি সেই তোমাৰ বিজনেছো তুমি বঢ়ায় বঢ়ায় গৈ থাকিব পাৰিবা বুজিছা নে নাই। বা যেতিয়া বিজনেছটো বাঢ়ি বাঢ়ি গৈ থাকিব, তেতিয়া সেই যেনেকে তুমি যেনেকে ঘৰত এনেই বহি আছিলা এতিয়া এনেই বহি থকা নাই, এতিয়া তুমি বিজনেছ আৰম্ভ কৰিছা। কিন্তু তাৰ লগতে কি হ'ব তুমি যেতিয়া বিজনেচটো আৰম্ভ কৰিবা সেই তোমাৰ নিচিনা আৰু দহটা ল'ৰাই তাত কৰ্ম সংস্থাপন পাব। যাৰ ফলত কি হব তোমাৰ আমাৰ দেশখনৰ বহুত খিনি নিবনুৱা মানে তোমাৰ কমি যাব গম পাইছা নে নাই? কাৰণ তেওঁলোকে নিৰ্দিষ্ট এটা কৰ্ম সংস্থাপন পাই যাব গম পাইছা নে নাই? তেতিয়াাহ'লে কি হব আমাৰ দেশখনত নিবনুৱা সমস্যা যিটো আছে সেই সমস্যাটো তোমাৰ কমি কমি আহি থাকিব গম পাইছা নে নাই? সেইকাৰণে আমাৰ আমি জীৱনত কোনোবা এটা লক্ষ্য লৈ মেলি আমি আগবাঢ়িব লাগে এতিয়া কি হব আমি এটা লক্ষ্যত উপনীত হব নোৱাৰিলেও বা ইটো লক্ষ্যৰ জৰিয়তে আমি নিজৰ মানে নিজৰ ভৰিৰ ওপৰত আমি থিয় হৈ থাকিব পাৰিম।
হয়।
আৰু আমি যেতিয়া নিজৰ ওপৰত-ভৰি নিজৰ ভৰিৰ ওপৰত থিয় হব পাৰিম তেতিয়া হ'লে কি হব আমাৰ ওপৰৰ পৰা নিবনুৱা যিটো বুজ সেই বুজটো অটমেটিকেলি নাইকিয়া হৈ যাব গম পাইছা নাই? এতিয়া সেইকাৰণে আমি কি কৰিব লাগে এতিয়া চোৱা বহুত লৰা বহুত লৰা ছোৱালী এনেকুৱা থাকে তোমাৰ সিহঁতে ধৰি লোৱা বি কৰিব নোৱাৰে কিন্তু তোমাৰ এনে ঘৰতে বহি থাকে। বিশ্বাস নকৰেও মানে গম পাইছা নে নাই? কিন্তু সিহঁতেটো তোমাৰ হেৰি কৰিব পাৰে, সিহঁতৰ যিহেতু তোমাৰ সিহঁতে পঢ়ি আহিছে। হয় নহয় ইমান উচ্চ শিক্ষা তাহেতে লাভ কৰি আহিছে। ত', সিহঁতে তোমাৰ দেখোন ঘৰতে দেখোন এটা টিউচন চেণ্টাৰ খুলি ল'ব পাৰে হয় নে নহয়? তাৰ পৰাতো সিহঁতৰ মানে নিবনুৱাসকলৰ ইনকাম এটা আহি থাকিব ন? গম পাইছা নাই তোমাৰ সিহঁতে তোমাৰ ঘৰতে কিবা এটা নিজে মানে কিবা এটা কৰি থাকিব লাগে। গম পাইছা নে নাই যাতে সিহঁতে পইচাটো ইনকাম কৰি থাকিব পাৰে মানে নি নিজৰ যিখিনি লাগতিয়াল বস্তু নিজে কিনিব পাৰে যাতে সিহঁতে আনৰ ওপৰত ডিপেণ্ড হ'ব নোৱাৰে গম পাইছা নাই, গতিকে সেই যদি সকলোৰে যদি চিন্তা ধাৰা তেনেকুৱা হয় মানে এতিয়া বহুতে তোমাৰ সেই এইবিলাক কথা বিলাক না নাভাবে গম পাইছা নে নাই? এতিয়া যদি এনেকে যদি চবে ভাবে বোলে মই তোমাৰ ঘৰত এনেই বহি নাথাকোঁ কো, মই তোমাৰ কিবা এটা কাম কৰিমে কিবা এটা বিজনেচ কৰি মই চলিমেই এইটো মনোভাৱ লৈ মেলি যদি সিহঁতে যদি আগবাঢ়ি যায় তেনেহ'লে কি হব আমাৰ দেশ দেশখনৰ পৰা এটা সময়ত একেবাৰে যিটো নিবনুৱা সমস্যা সেই সমস্যাটো একেবাৰে নাইকিয়া হৈ পৰিব গতিকে আমি কি কৰিব লাগে সকলোৱে আমি নিবনুৱা সমস্যা দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে আমি তোমাৰ কিবা এটা কাম কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। গম পাইছা নাই কিবা এটা কামৰ জৰিয়তে আমাক ব্যস্ত কৰি ৰাখিব লাগে।